হেল্ল' আলু হেল্ল'। অহ। অহ। শুনা পাইছা?
অহ শুনিছে?
অঁ শুনি আছো। অঁহ শুনি আছো শুনি আছো।
অ শুনি অঁ।
শুনিছো, ভালনে?
অ কিবা হেৰি হৈ
অ নেটৱৰ্ক ত অকমান কিবা এটা হেৰি হৈ আছে নেকি এই দুদিন মানৰ পোৰা অলপ বেয়া মই এই ওচৰতে বিয়াখন আছিলে বিয়া খাই কৰি আহি আহি বিচনা চিচনা পাৰি কৰি আজৰি হৈছো আৰু
মাতো স্পষ্ট হোৱা নাই
অঁ এতিয়া?
এতিয়া? হেল্ল'। হেল্ল'। অ শুনা পাইছে ন অ এই কালিও তেনেকুৱা হৈছে কালিও মোৰ তেনেকুৱা হৈছে অহ শুনিছানে?
আহ
হেল্ল'
হৈ গৈছে মই, হেল্ল'
অ অ অ ময়ো হয় মাজে মাজে নশুনো ময়ো মাজে মাজে নাই শুনা
উ
উম
আৰু বতৰটোও বেয়া সেই মোবাইল ৰ
অ এই যোৱা কালিৰ পৰা অকমান অ
বতাহো খুব মাৰি আছে নহয়, আমাৰ এইফালে খুব বতাহ মাৰি আছে।
অ হয় নেকি ইয়াত নাই বাৰু, উ ইফালে গৰম অ ইয়াত নাই ইয়াত সে আমি বিয়াখন খাই কৰি আহিলো। খুব গৰম লাগিছে মানে ভিৰো বেছি যে।
অহ বিয়া খাব গৈছিলে, ক'ত আছিলে বিয়া?
তুমি ওচৰতে, আমাৰ ওচৰতে বিয়া এখন আছিলে। খাই আহাত এ বহুত ভিৰ মানে একদম।
অ ল'ৰা বিয়া নে ছোৱালী বিয়া? লৰাৰ বিয়া, অহ উম।
উম
হম হম
সেই আৰু কি কব। শিক্ষা খবৰটো ভালেই বাৰু এইয়া বতৰো এনেকুৱা। তেনে ৰাতি কালি আজি এইফালে অকণমান বৰষুণ দিছিলে। এতিয়া মানে হেৰি পিছবেলা পৰা অকমান গৰম ভাৱতো আছে।
অ', নাই কিন্তু, অ', সেই কাৰণে বিয়া ঘৰত এনেও হেৰি মানুহৰ এটা তাপ থাকে ন। মানুহ য'ত বেছি হয় তত অলপ হেৰিয়ে হয়, উ তাপটো বাঢ়েই বাৰু, নাই আমাৰ এইফালে কিন্তু ঠাণ্ডা ঠাণ্ডা মানে এতিযাওঁ ঠাণ্ডাই লাগি আছে কিবা। অলপ অলপকে বতাহ
অকন ফেন, ফেন চেন অকমান ললে অকনমান বতাহ অ', কি কয় ঠাণ্ডা লাগে, এনেই মানে ইমান হেৰি নহয় আৰু।
অ ফেন লগৱা নাই কিন্তু মই ফেন লগৱা নাই তথাপিও ঠাণ্ডা লাগি আছে তাৰপিছতে মাইনাহতৰ ভাল কেৰি ইমান
অ ডাঙৰ হৈছে তাই অকন গাটো বেয়া
অ কি হৈছে
এ কাহি কহি অৱস্থা নাই
অ